অ' হেল্ল'। অহ' কি কৰি আছে?
এনে খিৰিকীৰ ওচৰত বহি আছো।
অ' মই কিবা তেৰেছত আহিছো এতিয়া বৰষুণি দিলে নহয়, অলপ, অলপ। বৰষুণ দিছে এতিয়া।
বৰষুণ।
অ' তোমাৰ কি ওপৰৰ কাপোৰ চাপোৰ আছে নেকি?
কি কি কি?
তোমাৰ ওপৰৰত কাপোৰ চাপোৰ আছে নেকি শুখাবলৈ?
মই মানে মই এতিয়া। ৰাতিপিনে দিছিলো। এতিয়া ধোৱা কাপোৰকেইটা।
ভালে তেনেহ'লে। এতিয়াতো মানে কিবা ভেকেচন পাব ন গৰম। গৰম চুটি, গৰম চুটি দিব ন এতিয়া। এক্সাম শেষ হোৱাৰ পাছত। অ'অ'।
অ হেল্ল'।
উম।
উম, কি কি কৰি আছিলি?
কোনোবাই আহিছে চোৱা নিচিনা লাগি আছিলে সেইটো কাৰণে চাইছো কোন আহিছে বুলি।
অ'। কিবা কিবা কৈছো মই এতিয়াতো গৰম চুটি দিব ন?
উম।
গৰম ছুটীটো তাতে ডাইৰেক্ট ঘৰত যাব না ক'ৰবাত ঘূৰিবলৈ যাব আপুনি?
আমাৰ লগৰ জনী কেইজনীমান মানে প্লেনিং কৰি আছে ফুৰিব যাওঁ বুলি।
ক'ত মেঘালয়া?
অ' প্লেনিংটো সেইটোৱেই হয় কিন্তু যাব পাৰিম নে নাই সেইটোতো ক'ব নোৱাৰো।
কোনটো লোকেশ্যন ছেট কৰিছে মানে যাব বুলি
এতিয়াতো এক্সামু ফিফটিন পৰা কলে হ'ব বুলি কৈছিলে ন আৰু বেছি দিনতু নাই সেই কাৰণে এতিয়া কনফাৰমেশন কৰা মানে কনফাৰমেশন কৰিব লাগিব।
অ'। হয় নেকি?
উম।
মানে কিছু-কিছুমানে কি কি কৈছে? এতিয়া মানে এন্দৰে কনফাৰ্মেশ্যন হোৱা নাই নেকি এতিয়ালৈকে মানে যাম বুলি।
হা হা হা?
মানে কিছুমান মানুহ বিলাক তন্ধৰ মানে ছোৱালী কেইটা তন্ধৰ ছোৱালী ক এয়া লগৰীয়া কেইতা মানে যাম বুলি কনফাৰ্ম হোৱা নাই নেকি এতিয়ালৈকে
হা হেল্ল'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
হেল্ল'
ৰ ৰহ আ ? হেল্ল' হেল্ল'
অ শুনা পাইছো
উমম
কি কৰি আছে
এ লগৰ জনী আহিছিলে আৰু তাইও কথা পাতি আছে চাগে সেইকাৰণে
কি কৈছে কি কৈ আছিলি মানে মই কৈছো তোৰ লগৰীয়া কেইটাও এতিয়ালৈকে কনফাৰ্ম হুৱা নাই নেকি কি জাম বুলি
মানে আগতে যাম বুলি কৈ আছিলে হলেও এতিয়া মানে একজামটো ফা আগতে কৈছিলে বিশ তাৰিখৰ পৰা হ'ব বুলি আৰু এতিয়া পোন্ধৰ তাৰিখৰ পৰা হ'ব বুলি কৈছে বেছি দিন নাই আৰু এসপ্তাহ মানেই আছে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
সেইটো কাৰণে আৰু পইচাও এৰেঞ্জ কৰা নাছিলে হ আগৰ পৰা আৰু এতিয়া এসপ্তাহ দেউতা, মানুহে আছে বেছি বেছি।
ইমান জল্দি কেনেকা কৈচাই এৰেঞ্জ কৰিম বুলিও কৈছে হলেও আগৰ পৰাও প্লেনিং কৰাই আছে ত'
একটা জাগান উম, হ'লেও ফুৰি আহিম বুলিও কৈ আছে। মানে হাণ্ড্ৰেড পাৰ্চেণ্ট জৰটি নাই এতিয়ালৈকে।
অ'। ন' বাইচানচাৰি আৰু এইফালে নগ'লেতো ডাইৰেক্ট ঘৰতে যাব ন'।
উম, তাতে নগ'লে ডাইৰেক্ট ঘৰত যাম।
কিবা কিবি খাবলৈ মন হোৱা নাই নেকি, ক'ৰত যাই কিনি মই এনেকুৱা কৰিম ইটো খাম, ইটো কৰিম বুলি।
এতিয়াতো এতিয়াৰ পৰাতো প্লেনিং নাই। গলেতো এতিয়া কি কিহৰ চিজন চলি আছে এইকেইটা? অ' এতিয়া মানে খেতি কৰি আছে নহয়?
অ'।
এইটো কি নামটো নাজানো। ব্লেক কালাৰ সাপৰ নিচিনা থাকে যে। কি বুলি কয় এইটো?
হামোন নিচনা?
দিঘ সা-সাপ নিচিনা সাপ নিচিনা।
অ', অ'।
হলেও সাপটো নহয় নহয় ব্লেক কালাৰ থাকে নহয় কলাকে যে।
বেছি দীঘলো নহয়।
অ' ইল-ইলফিছ।
অ', অ' এইটো। এইটো খাব পাম।
অ' এইটোক খুচিয়া বুলি কয়।
নামটো নাজানো মই।
খুচিয়া খুচিয়া বোলে কয়। এইটো হয়তো ভালেই আৰু এইটো মানে খালে তাতে মানে কিবা টেষ্টবিলাকো বাঢ়ে বডিয়ত, এইবিলাক বস্তুটো খাই খাবা লাগে এইটো। মইটো আগত বহুত খাইছোঁ।
অ' খেতি কৰি আছে নহয়, এতিয়া গলে খাব পাম ৰাতিপুৱা। আ, দিনতেও, ৰাতি, দিনত তিনি টাইমটো খাব পামেই আৰু।
উম, তাতে কি তাইৰে পথাৰতে পায় নেকি, ডাইৰেক্ট গ'লে পুৰা মেল্লা আছ ছে নেকি তাতে এভেলেবেল?
মানে কেনেকা ক'ম বাৰু। তাৰ মানে তাতে কি কয় এইটো মইটো ক'ব নাজানো, খেতি কৰা তাতেটো যাবৰ ৰাস্তাই অকমান থাকে নহয়।
উম, উম, সৰু সৰু ৰাস্তা যে থাকে ন' না-নালা যে নালা নিচিনা যে ছাইডত পানী পানীও পৰে।
তাতে মানে অক সিহঁতৰ থাকা জাগাত থাকে। আৰু তাত পৰাহে দেউতা ধৰি আনি
এতিয়া আৰু বহুত মাছ মাৰে, মাছ পায়েই, মাগুৰ মাছ, চেং মাছ। এইবিলাক, খাব মই ইমান মন হৈ আছে, মাগুৰ মাছ, চেং মাছ এইবিলাকতো। তেতিয়া মানে পুৰা মই এনেকুৱা বনাম বুলি ভাবিছোঁ, মানে পালিটো।
আমাৰ তাতেই এইকেইটা নাই চা গে, খাব পোৱা নাই নিচিনা লাগি আছে না, মইয়ে মাছ চাছ না নাম নাজানো মই এইটোয়েই ক'ব না কি?
উম।
হ'লেও মানে দু দেউতাৰো মানে খেতি কৰা যাব, য' গ'লেই খালিতো অথনি কি কৈছিলে? সেইটোয়েই আনে আৰু কেতিয়াবা ফিছাৰিৰ পৰা এ কি কয় আৰু মাছৰ? পাহৰি গ'লো। কা, কাৱৈ নেকি? এইটো মাছ
ডাঙৰ ডাঙৰ পাই ন', হেহ হেহ। ডাঙৰ ডাঙৰ মাছ পায় ন'? ডাঙৰ ডাঙৰ মাছ পায় ন'?
ক'ত?
তাতেই পথাৰত পালে।
নাই এতিয়া মাছ নাই।
আজিকালি আৰু মাছ বিলাকে বহুত কম হৈ গ'ল, যেতিয়া আমি সৰু সৰু আছিল না, আমিতো আমাৰ ফালেওঁ এটা নদী আছি ছিল হা, নদী মানে নদীতো নহয়, এনে এই নালা নিচিনা আছে আৰু, তাতেই চবৰে আমাৰ গাঁৱৰ মানুহ বিলাক তাতেই যায় আৰু মাছ বিলাক ধৰি ধৰিবলৈ যায়। যেতিয়া পানী আহিব ন, এতিয়া লাঙি যে এই যে নেট আছে ন'। এই লগত মানে ওলায়। বান বান্ধে আৰু, তাৰপিছত যাইকিনি বহুত বান্ধিছে দেই, চাৰি টেঙা, নেট আৰু ব ফাঁচী জাল এইবিলাকত, ইমান মাছ পাইছে আমি। চেং মাছ আৰু এই কাৱৈ।
উম।
এতিয়া মই ইমান খাব মন হৈ আছে, এতিয়া তাতেই নাপাওঁ না।
উম।
ইমান পইচা যায়।
কিনিলে কেজি অত কিমান লয়? হা?
কেজি, এক পোৱা, এক পোৱাত অ' পঞ্চাশ টকা চাগে, মানে কেজি দুই দুইশ মান হ'ব।
উম।
দুইশ মান হ'ব।
এতিয়াতো অলপ বেছিয়েই হৈছে নেকি? নাই এভেইলেবেল এতিয়া মাছ চিতি পাইছে, তাতেই ক কমাই আৰু অলপ চলপ। আৰু যিতিয়া মাছ নাপায় না, তাত হ'লে মানে দাম বিলাক বেছি হৈ যায়।
উম আৰু ধৰা মানুহ ত, ইমান নাই চাগে এতিয়া গাঁৱৰ গ'লেও মানে বস্তিৰ মানুহ কেইটাও এতিয়া তে। মাছ চাছ নধৰে এনেকে।
ধৰে ধৰাতো আমাৰ ফালে তাতে আইতা আইতি এন্দাইনি যায়নে ধৰি থাকে। কে বেছিকে মানে সৰু সৰু মানুহবিলাকতো নাযায় আজিকালি। তাতে বয়কীয়া মানুহ বিলাক আহ যাই কিনি ধৰে আৰু।
আগৰত সৰু টাইমতো আমিতো বস্তু। তেওঁ নাথাকে হয় মাহঁতে সিহঁতে বস্তিৰত আহে। খেতি কৰিবৰ কাৰণে আৰু মাছ চাছ ধৰে বুলি কয়। আৰু মাহীয়েৰ ল'ৰা সেইটো যাই থাকে। বেয়া আৰু আহি কিনে ক'ব আমি। তাতে আজি এনেকা কৰিছো, মাছ ধৰিছো, এনেকা কৰিছো তাতে ঘাই ধ গা ধুইছো ফিছাৰী মাছ ধৰিছো বুলি কৈ থাকে আৰু ইমান। যাব মন কৰে আৰু নেক্স দিন নাহিলে তেতিয়া মাহতে বস্তি যোৱা টাইম হ'ব ন মই। হাল্লা কৰিব কান্দিব আৰু মইো যাম বুলি। আৰু মা কি কৰে একটা লাঠি দি কেনে ভাগাই দি। দিয়ে আৰু।
ছাগলি সেকা থুবলৈ যায় তাৰপিছত আমাক হ পুৰা খিদি লাঠি লৈ যাব তাৰপিছত আমাকখিনি লৈ আনিব এনেকুৱা। এইবাৰ বাৰিছেপাৰিছি আমি সৰু সৰু টাইমত প্ৰতিফলিত যে। যায়, তাতে।